হেল্লো'।
এয় কাটি দিলি নেকি?
ক'ত গেলি? কত কাটি দিছো নিজে কটা হয় ৰবা
এ আজিতো ফিল্ডত গেলি?
অহ।
আজি ফিল্ডত যটো কামেই নহল কি হল?
কি হল দছো।
কত দল্লি?
ফিল্ডত।
দৌৰিছা নেকি?
অ এনে যাও বুলি ভাবিছ।
আমি চোন দেখাই নাপালো দৌৰা।
দৌৰি ফিল্ডত থাকিলেহে দেখা পাবি। এটা কণত বহি কেনে মোবাইল চাই থাক বি কত দেখা পাব।
উম জানো দচা হব।
বুলিয়ে ঘৰৰ পৰা গৈছো আৰু এনেই আহিমনা ঘোৰি।
উম জানো দৌৰিম বুলি যাবা এনে যাবা নেকি।
এনেকা ঘোৰব যাই নি আবেলি যাওতে
উম।
আবেলিতো বন্ধ কৰিছো মই বৰ্তমান ভাল নালাগে বেছি গৰম।
অ হয় নেকি, কিয় বন্ধ কৰিছা?
এনে।
অ অ পিছত ক। আজি ক্লাবত আহিব দিছে নেকি?
মেছেজ দিয়া নাইচোন। ইচ্ছা হোৱা নাই ইনে বানে লৈ যাবা দিছে ফল থুলবিল।
কালি কালি বোলে কিবা কালি পৰশি বোলে কিবা হ'ব ক্লাবত। কিবা গ্ৰীষ্মকালীন নে কি।
অ কিবা হ'ব খেলা ধূলা গৰম বন্ধৰ।
সেইকাৰণে বস্তু কিবা সাজাব নেকি অলপ ক্লাপ গিলে। ভালকে আছে উম।
অ দিবা দিছে ত কিবা কিবি বস্তু কাই কি বনাব জানে। যাবা লাগব আজি মইতো কিছু নাই বনোৱা
নহলে সেই ক্লাবত মানুহে কি বানাই। আছে এগিলে বেৰা থেৰাগিলা। গ্ৰুপত যে ফটো দি আছে।
কি?
এ গ্ৰুপত দি ফটো দি আছে এইগিলা কি মানে?
অ ইগিলা বেৰা। বেৰা দিব তামোল গাছাৰো বেৰা। সৰু এটো দিব না আগে দি দিব ক্লাবৰ আগেদি।
আগেদি দিব কিইজানি ডিজাইন দিছে অলপ ৰং থং কৰব নেকি?
অ ৰং দিব লাগব।
ভালে লাগব না।
উম।
এ আগতেও ভাল লাগিছিল গলাটেই এই ফুল বাগান কৰাতে।
অ ফুল বাগান কৰিলেহে থাকিব কৰবাতো লাগব না।
নহয়, নতুন নতুনত কি মজা দেখা পাইছিল ফুল গিলা।
কাম কৰা মানুহৱে নাই একজন গলে একজন নাহে। কাই হে যাব। উম আনি দিবি ঘৰত, ফুল গাছ তুল গাছ আছে যদি কিবা?
অ ঘৰত ফুল গছে নাই। আছে ডাঙৰ - ডাঙৰ জবা ফুলগিটাৰ লুইত উ আৰু ঘৰতে এইগিনা ফুল নাই।
অ লাগালেহে হ'ব।
আনি চাইছো এইগিলা মই মৰি গৈছো বাত। ইমান কেইটা গলাপ ফুল কি ফুল কিনি আনি লগাই দিলি।
উ অ আমি কিমান গাছ লগালো তাতে। নতুন নতুন হ'লেহে।
উম।
কালি নহয় আজি কয় তাৰিখ আজি হ'ল এঘাৰ। কালি বাৰটা সমবাৰৰুপে হ'ব সমবাৰৰুপে। মোৰ নহ'ব মই আজি নাই কালি কাম কৰ্বা। লিক ৰা কি ক্লাছ হব?
শিক্ষকতা।
অ এ শীত বৰসবোৰ শেচ হৈছে।
চেজ হৈছে এইগিলা আহে নে নাহে পিছত বা বাধ্যতা
আহ অ আহিব গৈছিল তো কিয় কলে? এ বানাবো ডিজাইন - ডিজাইন।
সিদিনাখন কিবা সেনেকে দিছে কিবা খাই বা বোলে মৰছে।
হয় নেকি?
আহিব কিজানি?
অ যাবা লাগিব আবেলি এক পাক পলাপ তাবা।
উম।
কাম নাই নহয় এনে।
কামৰ কি আছে তে পানী বঢ়াৰ দিনত।
উম, পানী নপৰলে কাম হ'ল হয়। আইছিল আহিছেহি ঘূৰি গেছি কামলা।
অ ভৰি গিছে।
উম।
অলপ গুৰুত্ব দিলেই ভাল হ'ল মান
অ',
আমাৰো কাম পানী পৰলি কাম
কি খাতিৰ কাম খতি হয়?
আঠা গেইটা কাটপা নৰা হয়।
উম, আঠাৰ বোলে বিৰাট দাম এখন।
হয় কিজানি গমেই নাপাওঁ মই নকয় ন, আমাক।
অ, শুনা পাং আমি। মানুহবিলাক কয় বোলে আঠাৰ বিৰাট দাম।
পইচপা যাইহে আমাক কি ক'ব কি পইচা এটা দেখাব
উম, মালিক মানুহ শকত দেখা
মই মালিক না মই এটা ভিক্ষাৰী এক টাকা পইচা নাই লগত।
ৰবাৰৰ বাগান আছে, সি আছে, কি লাগে আৰু খেতি আছে।
সেইটো আমাৰ বাগানতোগিটা
হ'বা পাৰে। কাৰবাৰ বাগান কাইটে যাই আমি দেখা পাওঁ কাটা সেইকাৰণে কওঁ বাগান আছে।
হ
পোৱা পিছত কি কৰবি এতিয়া?
বাগাৰ দিম
উম,
কামে কি আছে
উম, মাহেতি থাকেই কাম আছে।
অহ।
নহলে হাঁহ কেইটা লৈ যা পাথাৰত। পানীত লৈ যা ফুৰাবা।
এ যাবা মন যাইয়ে এ নাজাং। ইচ্ছাও নাই ইবাৰ আমাৰ ঘৰৰগিটা ক'বোলে লৈ নাযায়।
ক'ত?
আমাৰ ঘৰৰ ৰুৱা দি এই কি ভূঁই ৰুব না বিস্তিবাৰে লৈ নাযায় বুলে ইয়াত। আঞ্জা, ভাত বানাব থৈ দিছি।
মানে তোৰতে ভাত কাইবাটো ভাত - তাত বনে নিবা লাগব।
উ, হু ভাত নেক কিবা ঘৰৰ কি আঠা গিতা আৰু তাহাক ভাত দিবা লাগব। ইমানকেইটা মানুহক ভাত দিবা লাগব পাৰিম নে
পাৰবাইতো লাগব না কাই বানাব নহলি?
ভাত নিদে বোলে এ বাদ দি চাহ দিব চাহ থাহ কিবা দিব।
হয় নেকি ক'ত আছে মাটি ক'ত কিমান দূৰত আছে মাটি?
এ ওচৰতে কলেজ ফিল্ডৰ ইফালে পৰালি।
অ',
আমাৰ আৰু ক'ত মাটি আছে বেলেগৰ।
অ, সে খেতি -চেতি কৰি ধান দিব লাগিলে গে।
উম, ধান দিব লাগে।
লেটো। চাউল কিনিব না লাগিব।
এলাগে দেখোন বেলেগৰ পৰা চাউল কিনিব।
তে চৰকাৰী পাম আৰ তাতে।
চৰকাৰী চাউলটো আৰু কিমান দিন যাব সে পন্ধৰ কেজি চাউলটো।
কিমান দিন যাব?
একমাহেই নাযায়।
উম, একশ কেজি দি ৰূপ
একশ কেজিকে দিলেতো ভালো নহল একশ কেজি নালাগে। পঞ্চাছ কেজিটো দি।
মানুহক যিমানে দিয়ক শান্তি নহয়।
আগতে আগতে যে ত্ৰিশ কেজি পঁয়ত্ৰিশ কেজি কে দিছিল আমাৰ যে কমছে।
উম, কমবই এক একজনক পাঁচ কেজি কৰি দে এখন। মানুহক জিমানে দিলো শান্তি নাই।
আৰু বোলে দালি দিব আহা মাহৰপে।
অ, কৈ হৈছে তহ দিব বুলি কি কয়।
আ, চেনিয়ে খাম আৰু আৰু নিমখ ন।
চব দিব। গোটে দিছি আৰু কি লাগে।
উম, আগতে আটাও দিছিল না?
ন কি। আগতে আটা দিছিল ত আইছে নেকি।
অ, আইছে।
অ, আমাৰ ফাল অহা নাই।
ত, একে লাইন নহয়?
হয় নেকি একে লাইন।
ৰাতি দিচোন এনেই গম পাই কিবা তোমাৰ ফা লাইন গেলে আমাৰ ফালাও লাইন যায়।
অ, আহিছে - আহিছে। এখনে আছিল নেকি।
এই অলপ আগতে আহিছে।
উম, অহ', আমি আৰু গলো ৰাতিপুৱা কাই - কাই আহিছে চাবা জাং ইফালে বুলি এখোজ ছয়টা বজাতে।
উম, ইমান সোনকালে যাবা লাগে।
অ, কাম আছিল কিবা সেইকাৰনে গৈছিলো।
সপৰে কাম।
উম,
কামে কৰি থাক খালি।
কামেই কৰিব লাগে কাম নকৰলে হ'ব নেকি।
উম,
কামটা মেইন আগত কাম তাৰ পিছত যি হয় হ।
কাম নকৰাক কাৰ চলিব নেকি।
আজি ৰাতিপুৱা কি খালি?
ৰাতিপুৱা চাহে - চাহেই খাইছো আৰু কিছু খাৱা নাই।
ভাত নাখা?
উহু, ভাত নাখাং ৰাতিপুৱা আমি দিপৰা খাম একেবাৰ।
ভুক নালাগে?
হাগবৌ খাম আৰু এখন ৰুটি খাম কি খাম সেনেকেই খাম আৰু।